ক'ত আছা?
এয়া মই তোমাৰ এপাক এনেই ৰাস্তাৰ ফালে ওলাই আছো ঘৰত মানে তোমাৰ লাইট চাইট নাই যে।
অহ
এপাক মানে ওলাই আহিছো তোমাৰ শুবলে মানে একে অশান্তি হৈছে মানে সেইকাৰণে। ওলাই আহিছো চবে মানে
অ অ ঠিকেই আছে।
মা হত চোতালতে বহি আছে মই মানে তোৰ ৰাস্তাৰ ফালে এপাক ওলাই আহিছো
অ অ ভালেই কৈইছা দিয়া
পিছে ভাত পানী খোৱা হ'ল
অ ভাত-পানী মই খালো বাৰু। খাইও ময়ো এনেই এপাক ওলাই আহিছো পথাৰৰ ফালে।
অ, মা-দেউতাহঁতে খালে?
অ অ
অ অ এ আমাৰ ফালে অ খাই ধৰি ল মানে তোমাৰ এই অকণ খাই থাকিব সময়তে লাইট টো গুচি গ'ল তাৰপিছত তোমাৰ লাইট অহাই নাই এতিয়ালৈকে
হয় নেকি অ অ ঠিকে আছে বাকী আজি মই মোৰ তোমাৰ লগটোক ফোন কৰি কৰিছিল পিংকুক কাম এটাৰ কাৰণে সি কলে বোলে তুমি হস্পিতাল গৈছিলা আজি
অ মই দিনত তোমাৰ এই হস্পিতাল গৈছিলো অ অ এই আমাৰ বা মানে তোমাৰ এয়া এইটো কি ক ৰখাই এ তোমাৰ হস্পিতেলত আছে মানে মানে এয়া তোমাৰ এ হেৰি পে এনে ধুই আছিলে মানে এই তোমাৰ হস্পিতাললে নিচে আজি তোমাৰ এইবাৰ দহমাহ কিমান দিন হৈছে এ তালে মানে গৈছিলো তোমাৰ
অ অ মানে তোমাৰ ডেলিভাৰী হ'ব আৰু ন
অ অ অ
অ ঠিকে আছে তোমাৰ হেৰি গৰ্ভৱতী হৈ আছে। অলপ দিন হৈছে ন অলপ বেছিয়ে দেৰিয়ে হৈ গ'ল নে কি ন মাহলৈকে থাকে নিকি এনে
অ এনেকুৱা মানে আমাৰ বা বেছি দিন হৈ গ'ল মানে।
অ কিবা অসুবিধা হ'ব পাৰে বিশেষ।
অ, তাকেই এইয়া আৰু এ তোমাৰ টাইমচতে থৈছো। একো তাত একো হেৰি নাই নহয় ন? ঠিকে আছে।
এ নাই, নাই, নাই। চব ঠিকে আছে তাতে। এয়া প্ৰাইভেটৰ এইটো ভালে, ভালকে চাই মানে এইবিলাকক। অকমান টেনচন ল'ব নালাগে। খালি সেয়াই আৰু তোমাৰ অকণমান পইচ পইচাটো জোখতকে বেছি যায় আৰু কাৰণ এদিন ৰাখিলেই কিমান পইচ
উম, উম, উম। তোমাৰ আজি ভিনদেউৱে নুৱা না সন্ধিয়া বিল কৰিয়ে আছে, আকৌ ৰাতিপুৱা দিওঁতে
উম।
তোমাৰ এইয়া আৰু তাত অলপ পইচাটো বেছিকৈ যায় আৰু।
অ যায়, যায়, যায়। মানে চৰকাৰী হিচাপতকে তাত বহুত বেছি যায় আৰু। আৰু তোমাৰ বেলেগটো আছ তালৈও যাব পাৰিলা হয় যদি চেষ্টা কৰিলে মানে গলা যাব মন আছিলে।
ক'ত আহিব হেয়া, হেয়া মনত নপৰিবই মানে সেইটো টাইমত তোমাৰ। ঘপক কতে তালে পৰিলে, তালেই বল বুলি গ'লে আৰু তালে লৈ গুচি গ'ল মানে।
অ, ভালেই কৰিলে দিয়া। আকৌ পিছত এইবিলাক মানে আকৌ সময় এনেই কিবা খেলি-মেলি হৈ আছে। পিছত তোমালোকৰ আকৌ
অ, ভাবিলো অলপ দিনটো দেৰি হৈ গ'ল যে, সেইকাৰণে মানে তালেই পুতুকতে লৈ যোৱা হ'ল আৰু।
অ, ভালে কৰিছা ভালে কৰিছা দিয়া। এইবিলাকত অলপ ভয়ো থাকে ন এইবিলাক। নিজৰ দেহৰ কথা আছেটো। তোমাৰ ল'ৰা তোমাৰ ধৰা তোমাৰ শিশুটোৰো কথা আছে। তোমাৰ বাৰো দেহৰ কথা আছে। এইবিলাক অকমান চাব লাগিব। স্বাস্থ্যটো অলপ মানে এইবিলাকত অকন ভালকে খোৱা-বোৱা বিলাক দিবা আৰু তোমাৰ অকন ফল-মূল বিলাক ভালকে খাব দিবা কাৰণ প্ৰটিন চটিন এতিয়া পা ভিটামিন সমূহ লাগে ন। মাল্টি ভিটামিন খাব দিবা এইবো
উম অ অ বাকী তুমি কাইলৈ ফি আছা নি? কি
কাইলৈ বাৰু মোৰ বিশেষ এনেকুৱা একো কাম নাই। কিয়?
ও ওলাবাচোন কাইলৈ এপাক যাম বাহঁতৰ তাৰে তাতে হস্পিতালতে।
হেইটো পাহৰিয়ে গৈছোঁ চোৱা তোমাক ক'বলে মই। ক'ব লাগেটো তুমি ক'বলগীয়া হৈছে চোৱা। মই যাম দিয়া কাইলে পা মোৰো মানে কথাটো শুনি শুনি গম পা কি হ'ল মানে এতিয়া তোমাৰ মুখেদি গম পালো ন। কাইলৈ এপাক খবৰটো ল'ব যাম দিয়া মই। অ, হ'ব এপাক ওলাম দিয়া।
এনেই তোমাৰ মনে এই কালি মানে তোমাৰ গ'লে ভাত পানী লৈ যাব লাগিব টো। সেইকাৰণে তোমাৰ কম হয় ৰাতিপুৱা ভাত-পানী বনাটো টাইম দছটা, চাৰে দছটা এঘাৰটা মানত যাব পাৰিম আৰু।
অ, মানে এঘাৰটা মানত তোমাৰ ধৰা চাৰে দছটা মানত মই তোমালোকৰ ঘৰলে বাও
অ, ওলাই আহিবা। তাৰপিছত মই মানে অকণ বনাওটো মানে তাত ভিনদেউ আছে, ভিনদেউৰ মাক-বাপেক আছে মানে। এনেকুৱা চাৰিজন নে পাঁচজন মানুহ আছে মানে। ভাত-পানী অলপ নিব লাগিব না। কোৱা। অ আৰু তোমাৰ এই আকৌ ক'ত সদায় সদায় ক'ত হোটেলৰ পৰা এনেকুৱা তুমি বনাই
এ সেইটোতো, সেইটোতো হয় বাৰু। হোটেলৰ পৰা এনেকে লৈ কৰি খাবলৈ অকমান বিপদে হৈ যা যায় গৈ কাৰণ এতিয়া পইচা তোমালোকৰ একফালে দিয়ে আছা আৰু হোটেলৰ ধৰা ঘৰৰ বনাই নিব পাৰেই যেতিয়া আকৌ হোটেলৰ পৰা কিয় খাব লাগে?
এই ওচৰতে যেতিয়া আকৌ বেছি দূৰ নহয়। তাৰপিছত আৰু আৰু আমাৰ বায়ে মানে তোমাৰ এই হোটেলৰ বস্তু-চস্তু বিলাক ভাত-চাত বিলাক অলপ খাবলৈও হেৰি বেয়াও উপায় মানে তোমাৰ এইবিলাক কেনে কোনো বনাই আজিকালি জানাই দেখ-
অ সেইট- সেইটো টো হয় বাৰু কিমান আজিকালি লেতেৰা চেতেৰা কে বনাই গুটেই বহুত এনেকা পাইছো বাৰু মইয়ো। আৰু সেইবিলাক মানে তোমাৰ পিছৰ নৱ প্ৰজন্মৰ কাৰণে অকণ দিগ- দাৰ হৈ যায় এইটো সময় এতিয়া ধৰা তোমাৰ এতিয়া ডেলিভাৰী সময় আহি গৈছে ন। ত' সেইটো কাৰণে মানে তোমালোকৰ পিছত বেয়াহে হ'ব সেইকাৰণে ভালে কৰিছা তুমি ঘৰত ভাল এটা সিদ্ধান্ত লৈছ-
অ অ মানে তোমাৰ অলপ ঘৰ চৰ বাৰতে দূৰ চূ হোৱালে তেতিয়া বেলেগ কটা হোটেলৰ পৰা কিনি খোৱা। এতিয়া এই যেতিয়া আমাৰ ঘৰৰ পৰা দুই তিনি কিলোমিটাৰ হ'ব তেতিয়া এইটো ওচৰ পৰা নিদিয়াটো কি ডাঙৰ
অ অ পইচা কেইটামানো বাচিব ন। অ সেইটো ভালে ভাবিছা এইটো এনেও তোমাৰ সেইটো কৰিলে ধৰা চব ফালৰ পৰা সুবিধাও হয়। ঘৰৰ পৰা বনাই কৰি নিলেও একো আপত্তি নাই। তাৰে তোমাৰ পইচা দুটামানো বাচছিলে একো নাই হ'ব তেনেকেই লৈ যোৱা একেলগে ওলাম ন।
অ অ শুনাচোন আয়ি তোমাৰ মই মানে ঘৰটো নুশুধিলো। তাৰপিছত বা আকোম এ হেৰি এইটো টাইমত ছাগলী মাংস চাংস খুৱাব পাৰি নে?
তোমাৰ তেনেকে মানে ড্ক্তৰ সেইটো চাগে এলাও নকৰিব কাৰণ তোমাৰ এইটো সময়ত এনেকে ভাল ভাত পানীও তেনে খাব নিদিয়েটো। জানা নাই তোমালোকক ভাত পানীও খাব নিদিয়ে তোমাৰ ঔ আৰ এচ খুৱাব বা তোমাক এনেকৈ সেইবিলাক ইলেক্ট্ৰল খুৱাব তাতে খুৱাই কৰি চেলেন দিব। টো ধৰা এতিয়া সময় একদম বহুত কাষ চাপি গৈছে ন সেইটো কাৰণে মানে এনেকে ভাত পানী খাব নিদিব এইটো খালি পেটে ৰাখিব এনেকে চেলাইন টেলাইন দি পেলাই তেনেকে ৰাখি- মানে যাতে দুৰ্বল হৈ নাযাওঁক।
সেত তাৰপিছত হোৱাৰ পিছত তাৰপিছত অ শি- সু চিকু হোৱাৰ পিছত তাৰ পিছত ভাত চাত খাব অলপ পাৰিব মানে।
উম, উম একদিন মান চাগে নিদিব। একদিন হোৱাৰ পিছৰ পৰা চাগে তোমাৰ খাব পাৰিবা আৰু বা খিচিৰি হওক এনেকে মানে সেইবিলাক দিব ভাতটো ডাইৰেক্ট মানে ভাত দালি ভাজি তেনেকৈ খাব নোৱাৰিব খিচিৰি বনাই লৈ গ'লেই খাব পাৰিব। তুমি এটা কাম কৰা নহলে তাৰ কাৰণে মানে কম ভাৱে খিচিৰি অকণ বনাই পেলাই লৈ যোৱা তেতিয়া তা খাবলৈ অকন ধৰা পাৰিব ন।
অ অ। মানে আমাৰ বাইে মানে তোমাৰ এয়া ঘৰত থাকিলে মানে খাই থাকে না এই যে চাগুৰ অলপ হেৰিও পাইছে চাগৈ অলপ। অশান্তিও পাইছে চাগৈ, উম। এতিয়া বেয়াও লাগে দিয়াচোন ভোকত থাকিলো ন।
বেয়া টো লাগিবই বাৰু নিজৰ বাইদেউ হয় যেতিয়া একো নাই হব সেইবিলাক তুমি ইমান হেৰি কৰিব নালাগে। কাৰণ এতিয়া ডাক্তৰে নিদিয়ে এতিয়া তোমাৰ বেয়া লাগিলেও লাভ নাই ন। সেইটোত হ'ব সেইবিলাক কাইলৈ আমি যাওঁতে চব কৰি লৈ যাম ময়ো তেনেকে ফল মূল বা এনেকে অলপ জুচ চুচ কিবা কিনি লৈ যাম বাৰু।
অ বাকী এনেই তুমি কিবা কৰি আছা নে?
বৰ্তমান তেতিয়া এনেকে মানে একো কৰা নাই এতিয়া ইন্টাৰ্ণশ্বিপ কৰি আছো আৰু আৰু ধৰা তোমা- আহ সৰুকে কিবা এটা ব্যৱসায় কৰি আছ-
অহ
ইণ্টাৰ্ণশ্বিপে চলি আছে বৰ্তমান মোৰ কলেজৰ সেইটোৱে
মই তোমাৰ এতিয়া মানে এইয়া অ শুনাচোন এই হেৰি মই মানে এটা কাম পাইছো তোমাৰ বিশেষ একো কাম নাই বজাৰ যে এই যে মহলদাৰ বুলি কয় যে এ সেনেকুৱা এটা পাইছিলো। মানে এ হে মানে গোটেই বজাৰখনৰ পৰা পইচা উঠাব লাগে। সেইটো, অ কালেকচন কৰি পেলাই সেইটো পইচা মানে তোমাৰ চৰকাৰক বছৰৰ মূৰত দিব লাগে ন সেইটো পইচা?
নহয়, নহয় চোৱা আজি-কালি মানে এনেকুৱা হৈ গৈছে এখন মানে ধৰা তুমি এখন বজাৰৰ মানে তুমি সেইটো তোমাৰ টেণ্ডাৰ পৰি যোৱা নিচিনা হৈ যায়। এখন বজাৰ মানে তোমাৰ বলি লাগে মানে ধৰা তোমাৰ এনেকুৱা হয় মানে সেইটো মানে অকচনত গুচি যোৱা নিচিনা সেইখন বজাৰ যাৰ হাতত পৰে তেওঁ মানে সিখন ধুনীয়াকে ধৰা চলাই সেইখন কেইবছৰৰ কাৰণে লয় বা এক বছৰ, পাঁচ বছৰ, চাৰি বছৰ ত তেনেকে থাকে ন। চবৰে বেলেগ বেলেগ নীতি-নিয়ম। ধৰা তোমাৰ পাঁচ বছৰ কাৰণে ল'লে যেতিয়া পাঁচবছৰ সেই মানুহজনেৰে হ'ব সেইখন। বজাৰখন, তাৰ পৰা যিমান পইচা ধৰা অৰ্জন কৰিব সেইজন মানুহজনৰ। খালি এটা খাজানা হিচাপ চৰকাৰক দিব লাগে আৰু।
অ, মানে মই শুনিছিলো কিবা এটা বছৰৰ মূৰত চৰকাৰক কিবা এটা দিব লাগে মানে এনেকুৱা শুনিছিলো। তোমাৰ এক, এক লাখ মান দিব লাগে বুলি শুনিছো মানে।
এ নাই, নাই। তেনেকে একো মানে হেৰি নাথাকে। কাৰণ এতিয়া তোমাৰ মাটিৰ খাজানা খাজানাটোহে লয়, ইমান বেছি নলয় বাৰু। এইটো তোমাক বেলেগ মানে উৰা বাতৰি শুনিছাঁ তুমি এইটো। কাৰোবাৰ মুখ পা, তুমি এতিয়া হেৰি কৰি শুনিছা নে নাই? চাকৰি-তাকৰি কাৰণে দৌৰা ধপৰা কৰি মানে কৰিছা
সেইবোৰো কৈ সেইবিলাক অলপ কৰি আছো বাৰুতে।
কৰা, কৰা। আজি-কালি চৰকাৰী চাকৰি পাবলে টানেই। টো খালি চেষ্টা কৰি থাকা, এইবিলাক নেৰিবা।
এইবিলাকো কই এইবিলাক মানে এইটো মতে তোমাক ক'লো এতিয়াই সোমালে কিবা, তোমাৰ বেয়া হ'ব নেকি?
নহয় নহয় বেয়া নহয় চোৱা তোমাক এতিয়া মই এতিয়া মই কথা কেইটামান বুজায় যদিও এইটো সোমোৱাটো একো বেয়া নহয় খালি তোমাৰ ইনকাম এটা ওলাই থাকি দিব কিন্তু তুমি সেইবুলি মানে ধৰা এইবিলাক তোমাৰ বেলেগ ব্যৱসায় যদি আছে সেইবিলাকক মানে বাদ নিদিবা। বা তোমাৰ বেলেগ কিবা এটা কাৰণে দৌৰা কৰি আছা, চাকৰি কাৰণে সেইবিলাক লাগি আছা সেইবিলাক তুমি সেইবিলাকৰ কাৰণে বাদ নিদিবা। কাৰণ চোৱা এইবিলাক হৈ গ'ল তোমাৰ পাৰ্ট টাইম বা তোমাৰ ধৰা এনেকুৱা এটা নিৰ্দিষ্ট টেম্পৰাৰী হয় মানে। এইবিলাক পাৰমানেন্ট হ'ব নোৱাৰে।
উম।
কাৰণে মানে তোমাৰ ধৰা এতিয়া তুমি চৰকাৰী চাক কৈয়ে ন আজি-কালি পোৱাটো বহুত মানে তোমাৰ ভাল আৰু। অ লাইফ টাইমৰ কাৰণে চিন্তাটো নাই। খালি আৰু চোৱা চৰকাৰী চাকৰি বহুত বেলেগ-বেলেগ নিয়ম। থাকে বা তোমাৰ এতিয়া প্ৰাইভেট এটাটো তুমি কবাত কৰা সেইটোত মানে তোমাৰ চেলেৰিটো বেলেগ হয়। কম ভাৱে পাবা, বাৰু তোমাৰ ইমান হেৰি নাথাকে। কিন্তু চৰকাৰীখনত চোৱা, তোমাৰ এতিয়া দৰমহাটো অকন বেছি হয়, হয়নে? অ দৰমহা তোটো বেছি হয়। তাৰ লগতে তোমাৰ একো টেনচন নাই। তোমাৰ কোনো একো চাকৰিৰ পৰা কোনো উলিয়াব নোৱাৰে বা তুমি এবাৰ সোমাই যোৱাৰ লগে লগে তোমাৰ ধৰা গোটেই জীৱন ভৰৰ কাৰণে চিন্তা নাই আৰু তাৰপিছত তোমাৰ যেতিয়া ৰিটায়াৰ হ'ব সময় আহিব। ত ৰিটায়াৰ হোৱা সময়ত মানে তোমাৰ ধৰা এয়া কি কয় এ তোমাৰ ভাল এটা ধৰা মূল ধন‌ এটা তুমি পাবা।
অ।
আজি-কালিটো পেঞ্চনটো উঠাই দিছে ন? ত আগতে আগতে ধৰা তোমাৰ কিমান চনৰ পৰা আছিলে এইটো অলপ পাহৰিলো। দুহেজাৰ দছ নে পাঁছ হৈছিলে এইটো পাহৰিছো মই। মানে তোমাৰ পেঞ্চনটো উঠাই দিছে সেই পেঞ্চনটো উঠাই দিয়াৰ কাৰণে মানে আগতে তোমাৰ মাহে মাহে দি থাকে ইয়াত। পইচা দিয়ে।
এতিয়া একেবাৰতে দিয়ে বোলে।
উম, তাৰ পিছৰ পৰা মানে ধৰা দুহেজাৰ পাঁচ নে দশ চনৰ যেতিয়া পিছৰ বাজেটে এই নিয়মটো কৰিছে তাৰ পিছৰ পৰা যোন যোনে যোনে চাকৰিত সোমাইছে, তেওঁলোকে মানে ধৰা তোমাৰ এনেকে পেঞ্চন নাপায়। খালি সিহঁতে ধৰা তোমাৰ এটা মূল ধন, ভাল পৰিমানে পাই ধৰা এতিয়া পুলিচৰ ধৰা, এতিয়া ধৰিছো মোৰ ঘৰৰ চনৰ মোৰ ঘৰৰ ওচৰ এজন খুৰা এজনো আছে, তেওঁ মানে ধৰা হেৰি পাইছে, এয়া পঁচিশ ত্ৰিশ লাখ মান মানে ভাল টকা মানে ভাল এটা টকা পাই আৰু বুজিছা।
অ', সেইটো পইচা দি তেওঁ, কিবা বিজনেচ চিগনেছ চাহ আৰম্ভ কৰিব পাৰিব তাৰ পিছত।
ধৰা অ, কিবা এটা মানে ষ্টাৰ্টআপ কৰিব পাৰে ধৰা, নতুন এটা উদ্যোগ আৰু মানে আৰম্ভ কৰি পাৰে সেইবিলাকৰ, জৰিয়তে এতিয়া মূলধন থাকিলেটো আৰু কি লাগে ন?
সেইতোটো, এতিয়া তোমাৰ মাহেকীয়া যদি, এ তোমাৰ পঁচিশ ত্ৰিশ হাজাৰকো সোমাই। এ তেতিয়া কি হ'ব সেইটো পইচা ঘৰখন চলি থকা হ'ব আৰু।
অ', অ, সেইটোৱে। এতিয়া একে-একে মুঠতে যেতিয়া ভালকে ডাঙৰ পইচা এটা সোমাই যায় সেইখিনি পইচাৰ পিছলে তোমাৰ
অ', কাম আহিব তাৰপিছত তোমাৰ ভাল বিজনেচ চিগিনেছ এটা ধুনীয়া আৰম্ভ কৰিব পাৰিব।
উম, উম, সেইটোৱে আজিকালি-আজিকালি চাকৰিতকে বেছি কিন্তু বহুত মানে মানে ব্যৱসায়টোহে আপোন কৰি লৈছে কাৰণ এইটোত মানে ধৰা ইমান কষ্ট, যেনেকে মানে লাগ দিব লাগে অলপ অলপতো খাতিব লাগিবই, কিন্তু হল বুলি মানে তুমি ইমানো লাগিব নালাগে আৰু ধৰা চা কৰি চাগে নিজৰ টাইম টু টাইম একে দৌৰা ধ কৰা কৰা, ইমান এইবিলাক কৰিব নালাগে।